অ নমস্কাৰ
নমস্কাৰ মোৰ মাত খাৰ শুনিছা
শুনিছো শুনিছো কি শুনিছা
মই অলপমানি কিবা এটা পঢ়ি আছিলো ৰবা
অ কি কৰিছা
এনেই আমাৰ অম্ববাচী হৈ আছে নহয় কামাখ্যা মন্দিৰ কিবা অলপ চাই আছিলো তুমি
হয় মই আছো এনেই আৰু গ্ৰহণ কৰি মানে ওলালো আৰু পাকঘৰৰ পৰা
হয় কি বনালা আজি
আজি মানে অলপ থলুৱা খাদ্য বনালো অসমীয়া থলুৱা ব্যঞ্জন যে মানে কলা খাৰটো চিনি পোৱা মানে মাছৰ মুৰিৰে কল পচলা বনালো কল খাৰ দি কিনে আৰু মাটি মাহৰ দাইল বনালো আৰু শুকান মাছতো খোৱা নে শুকান মাছ যে আছে এইটো চাটনি
অ অ শুকান মাছ হয় খোৱা নেকি তুমি শুকান মাছ
খাওঁ খাওঁ টো খাবতো লাগিব অসমীয়া খাদ্য হয়
অ খাবতো লাগিব হয় বাৰু মই নাখাওঁ শুকান মাছটো ইমান এটা ভাল নাপাওঁ আৰু
অ বাৰু সকলোৱে বাৰু ভাল নাপায়
অ নাপায় নাপায়
উম বাকী কলাখাৰটো যে মানে ঘৰতে তৈয়াৰ কৰো মানে ঘৰতে তৈয়াৰ কৰা হয় হয় মানে কলগছ যে আছে কলগছৰ মানে খোলাতো মানে পুৰি সিটো মানে চাই লোৱা হয় মানে চাই কৰি মানে পানীত তুমি জিকাই থব লাগে
অঁ
যোনটো মানে খাৰিয়ৰ যোনটো মানে পানী ওলাই মানে টোকে মানে কলা খাৰ বুলি কোৱা হয় আৰু সেইটোৱে আৰু হয় হয় উম আমি এইটো মানে ঘৰতে তৈয়াৰ কৰো
অ এইটো মানে কলৰ বাকলিৰেও বনাব পাৰি ন
অ পাৰি পাৰি কলগছৰ বিভিন্ন অংশৰে এনেকৈ শুকুৱাই মানে তুমি ৰ'দত শুকুৱাই মানে উম হেৰি কৰি খাৰ পানীটো, খাৰ বনোৱা হয় আৰু। সেইটো শুকাই যিটো, পানীৰে অলপ তিয়াই থ'ব লাগে।
হয়!
কিছুমানেতো গৰম কৰি মানে, অলপ খাৰটো অলপমান মানে, কাঢ়া কৰিব কৈছিলে, সেনেকেও কৰিব পাৰে। তেতিয়া, বেছি কৰি খাব, খায় আৰু।
অ'! এইটো মাছৰ লগত খালে ভাল লাগে ন'! মাছ মাছৰ লগত যে, বনাই বঢিয়াকে! মাছৰ কাটাৰ লগত যে, কটাবোৰৰ লগ
উম, উম, মই আজি বনালোঁ। মানে, কল-পচ লাৰে বনালোঁ। অ'! আজিয়ে বনালোঁ। উম, বহুত ভাল লাগে আমাৰ! তাৰমানে, অসমীয়া থলুৱা খাদ্য খিনি মানে, কি ক'বা আৰু বহুত মানে, ভাল লাগে!
বহুত ভাল লাগে! আৰু বিৰাট শ্ৰেষ্ঠ হয়। আৰু তুমি মাছৰ টেঙা খোৱা নে নাই, মাছৰ টেঙা?
খাওঁ-খাওঁ, মাছৰ টেঙাটোও খোৱা যায়। তুমি কি কি খোৱা বাৰু মাছৰ টেঙা?
মই মাছৰ টেঙা খাওঁ। তাৰপিছত, অ' মাছ বিলাহীৰ লগত খাওঁ, ৰঙালাও লগত খাওঁ, এনেকে খাওঁ আৰু।
অ'! মোৰ মানে, থেকেৰা টেঙাটো যে আছে, থেকেৰা টেঙাৰে মাছৰ জোলটো বহুত ভাল হয়! মানে, গৰমত এইটো মানে, স্বাস্থ্য মানে, ত' মানে, আহাৰ বুলি ক'ব পাৰি আৰু। নিজৰ শৰীৰৰ কাৰণেও বহুত ভাল হয়! আকৌ, উম! থেকেৰা টেঙাৰ চৰ্বতো খাব পাৰি, এইটো চৰ্বতো খাবাচোন? তিয়াই থৈ পানীটো খাব লাগে।
এই গৰমৰ দিনত কিন্তু, বহুত ভাল হয়! গৰমৰ দিনত ভাল হয়, থেকেৰা টেঙাটো।
ভাল হয়, সেই পানীটো যদি তুমি, তিয়াই মানে, চৰ্বত হিচাপে খাব পাৰি, বহুত ভাল হয়!
অ'!
শৰীৰটো মানে, ঠাণ্ডা পেলাই দিয়ে আৰু! উম।
অ'! আৰু তুমি খৰিচা চাই খৰিচা খাইছানে, খৰিচা?
অ'! খৰিচা, সেনেকৈ খোৱা নাই বাৰু। কিহেৰে
খৰিচা খোৱা নাই নেকি? খৰিচা মানে, এইটো তোমাৰ, ইং-ইংৰাজীত যে, তোমাৰ বেম্বু শ্বুট কি বুলি কয়, মাংস।
অ'! বেম্বু, অ' হয়, হয়! শুনিছোঁ বাৰু শুনিছোঁ।
অ' অ'! এইটো মানে, খৰিচা বুলি কয়।
অ'! এইটো কিহেৰে খোৱা হয়?
এইটো তোমাৰ, মাংসত দিব পাৰি, গাহৰিত দিব পাৰি, খৰিচা টো। উম, এনেকে খাব পাৰি। এইটো মানে, তোমাৰ অ'! মই খোৱা নাই। কিন্তু, মই শুনিছোঁ আৰু ভাল বুলি! বিৰাট জনপ্ৰিয় খা খাদ্য হয় এইটো মানে। আচাৰতো দিয়ে কিছুমানে, আচাৰো বনাই।
মানে, বাঁহৰ গছ বুলি যে কয়, সেইটো নেকি?
অ' অ'! বাঁহৰ গছে হয়, ঠিকে ধৰিছা।
অ'! মই, অ'! মই সেইটো মানে, তুমি খৰিচা বুলি কোৱা, মই ধৰিব পৰা নাই। আমি মানে,
অ' অ'! অ'! উজন, উজনিৰ ফালে মানে, খৰিচা বুলি কয়। উজনি অসমৰ ফালে। উম, সেনেকে।
উম আমাৰ নামনি অসমৰ ফালেটো বাঁহৰ গছ বুলিয়ে কয় সেইকাৰণে আমি আমি সেইটোয়ে কওঁ মানে
অ অ ইংৰাজীতটো বেম্বু শ্বুট বুলি কয় সেইকাৰণে বহুতে বুজি নো পোৱা নাই মইও বুজি পোৱা নাছিলো আগতে।
অ এদিন খাই চাব লাগিব ৰ'বা। মানে অ অ আৰু কি কি খাদ্য আছে আমাৰ অ হাঁহ খাওঁ বাৰু মানে বেছি নাখাওঁ আৰু অলপ চলপ মানে মাঘৰ বিহুত খাব লাগে জানানে তুমি এইটো উম
অ অ মাঘৰ বিহুত কোমোৰাৰে খাব লাগে ন
অ কোমোৰা দি খাই ভাল লাগে হাঁহ কোমোৰা বুলি কয় যে
অ অ তাকেহে।
এইটো মানে ফেমাচ ন অসমীয়া খাদ্য হিচাপে হাঁহ কোমোৰাটো
বিৰাট বিখ্যাত হয় বিৰাট বিখ্যাত হয়।
একদম মানে আমাৰ থলুৱা খাদ্য আৰু
অ আৰু তুমি শাক পাচলি খাই ভাল পোৱা নে নাই শাক
অ মই মানে শাকটো খাই ভাল পাওঁ আগতে মানে নাখাইছিলোঁ মানে এতিয়া মানে তেতিয়াৰ পৰা জানা হৈছো ন শাকৰ মানে যিমান উপকাৰিতাবোৰ তেতিয়াৰ পৰা মানে খোৱা হৈছো আৰু মানে
অ শাকৰটো উপকাৰ কি ক'বা মই মই মই বিশেষ এটা ভাল নাপাওঁ আৰু কিন্তু খাওঁ আৰু মাজে সময়ে খাব লগীয়া হৈ যায়।
উম উম উম খাবা খাবা শাকতো বহুত উপকাৰিতা আছে মানে স্বাস্থ্য কাৰণে বহুতেই ভাল আৰু
অ অ সেইটোৱেতো
উম তাৰ মানে তুমি মানে কৈ মানে শেষ কৰিব নোৱাৰা মানে থলুৱা খাদ্যৰ কিমান ব্যঞ্জন আছে। আৰু তুমি ঔটেঙা খাই পাইছা মাছেৰে ঔটেঙা খাই পাইছা।
অ পাইছোঁ সেইটোতো আৰু ক'বই নালাগে শুনিলেই খাবলৈ মন যায় মানে
অ মানে এইকেইদিন গৰমত ন সেইবোৰেই খাব লাগে জানা টেঙা। মানে শৰীৰটো মানে ভাল লাগি যায় মানে বেছি মচলা জাতীয় খাদ্য খাব নালাগে
হয় হয় হয়
সেইটোৱে আৰু বাকী কি কৰিছা এতিয়া কি কৰিছা এতিয়া কি কৰিছা অ শুনা পাইছা নে কথাবোৰ।